হেল্লৌ' শুনিছা। তুমি শুনিছানে? শুনিছা।
শুনিছোঁ। কি কৰিছা? অঁ মই শুনি আছোঁ।
অঁ কি কৰি আছা তুমি?
মই এনেই শুই আছোঁ, তুমি?
এই কেনে আছো ৰ'ব মোবাইলটো চাই কি কৰিবা আৰু আজিকালিটো মোবাইলটোৱে মেইন হয় নে? মোবাইলটো নহ'লে যেন- ঘৰৰ এটা সদস্য নাই মোবাইল টো বেয়া হৈ থাকিলে যেন ঘৰৰ এটা সদস্যৰ কিবা অস- সুষ হৈছে তেনেকুৱা লাগে হয়নে?
হয় হয়, ঠিকেই কৈছে আপুনি।
আচলতে আজিকালি সকল আজি ল'ৰা ছোৱালীয়ে হওক সৰু ল'ৰা ছোৱালীয়ে হওক সকলোৱৰে তাৰ মানে মোবাইল- টোৱে মেন নে কি?
হয় হয়। আৰু আচলতে হেৰি মোবাইলটো নহলে আমি আজিকালি একো কৰিব নোৱাৰোয়ে।
হয় হয়।
কাৰণ ইতিয়া চাবা হাঁ। এতিয়া আমাক চৰকাৰে এনেকুৱা সুবিধাও দিছে যে আমাক অনলাইন যোগে পঢ়িবও দিছে। অনলাইন যোগে চব কাম কৰিব দিছে কিবা এটা কৰিব হ'লে যে এইটো কাম- কৰিব লাগে বুলি কি কি বোলে অনলাইন কৰিব লাগে ত তেনেকে আজিকালি মবাইল চুইচ- নহ'লে নচলাই হৈছে আৰু। আৰু আমি এনেকে যেনেকে এতিয়া ফেচবুক- চাওঁ ইউটিউব চাওঁ তাত নিউজ চাব পাৰোঁ। যিকোনো ভিডিঅ' হওক বা নিউজ আমি পঢ়িব ক্লাছ কৰিব পাৰোঁ অনলাইন। তেনেকেই আৰু আমাক মোবাইলটো নহ'লে আজিকালি নহ নচলাই হৈছে।
হয় হয়, আৰু কেনেকুৱা হয় জানা মোবাইল ফোন আচল- তে তেনেকুৱা মোবাইল ফোনৰ পৰা আন বহুতো সুবিধাও হৈছে অসুবিধাও হৈছ- ছেনে কি কোৱা আজিৰ দিনত- তুমি চাবাছো প্ৰায় সকলো মানুহেই ফোন মোবাইল-ফোন ব্যৱহাৰ কৰে হয় নে? আগ-আগতে কেৱল আগতে কেৱল ধৰিবলৈ ধৰা আগতে ফোন কৰিবলৈ মোবাইলটো ব্যৱহাৰ কৰিছিল। কিন্তু আজিকালি তুমি চাবা অনলাইন কাম হওঁক, বহুতো কাম আৰু। তাৰমানে, এনেকুৱা আছে অনলাইন কাম কৰি তাৰমানে ঘৰ চলাই থাকে, মোবাইলটো আমাৰ ইমানখিনি তাৰমানে সুবিধা দিছে, যে ধৰি লওক ঘৰ এখনো চলাই থাকে মোবাইলটোৰ পৰা সেনেকুৱা আকৌ ধৰি লওক এ, আমাৰ দূৰত কোনোবা আত্মীয় আছে হয় নে? আমিতো তেওঁক লগ নাপাওঁ, তেওঁক ফোন কৰিব পাৰো বা ভিডিঅ'কলত কথা পাতিব পাৰোঁ। তেনেকুৱা আচলতে কেনেক ইয়াৰ সহায়ত তাৰ মানে বহু কাম সহজিত কৰিব পাৰো নে কি কোৱা?
হয় হয় হয়, ঠিকে কৈছে।
আৰু তুমি কেনেকুৱা হয়? মোবাইল ফোনৰ জৰিয়তে আমি কেনেকুৱা হয় দূৰত থকা আত্মীয় তোমাক এইমাত্ৰ কলে বন্ধু-বান্ধৱীৰ সৈতে তাৰমানে যোগাযোগ কৰিব পাৰোঁ। আৰু ইণ্টাৰনেটৰ সহায়ত ধৰি লোৱা এই তুমি এই মাত্ৰ যে কলা অনলাইন ক্লাছ হয় নে? যেতিয়া আমাৰ কৰোণা হৈছিল, তুমিতো জানাই কৰোণাৰ দিনত স্কুল-কলেজ সকলো বন্ধ হৈ পৰিছিল, কিন্তু তাৰ মাজত কি হৈছিল অনলাইন ক্লাছ হৈছিল। সেই সময়ত ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰ নামি আহিছিল। কিন্তু তথাপিও কিন্তু ল'ৰা-ছোৱালী পিছ পৰি নগ'ল, কি হ'ল অনলাইন ক্লাছ কৰি হলেও তাৰমানে তেওঁলোকে আগবাঢ়ি গৈছে হয় নে? সেইটোতো আমাৰ মোবাইলৰ পৰাই আমাৰ সুবিধা হৈছে আৰু তুমি চাবা ধৰি লোৱা আমি কৰবাত ভ্ৰমণ কৰিবলৈ যাম, ধৰি লোৱা ৰেলতে যাম বা উৰাজাহাজতে যাম, হয়নে? এই আমি আজিকালি মোবাইল ফোনটোৰে চাবাচো তুমি টিকট বুক কৰি থৈ দিব পাৰোঁ। হয়নে? আজি ধৰি লোৱা আমি এটা হোমষ্টে এটা লম বা হোটেল এখনত থাকিম ভাল হোটেল এখনত। আমি মোবাইলটোৰে আমি ঘৰতে সকলো যোগাৰ কৰি থৈ যাব পাৰোঁ। তাত গৈ আৰু আমাৰ একো অসুবিধা নহয় নে? কি কোৱা?
হয়, হয়। হয়, ঠিক তেনেকে আৰু।
হয়, তুমি কোৱাচো পিছে তুমি মোবাইল ফোন ব্যৱহাৰ কৰা নে?
হয় হয় কৰোঁ, এতিয়া চাব আমি আজি আমি আজিতো দেওবাৰ আছিলে ন? ৰবিবাৰ। ত' ঠিক তেনেকে কেতিয়াবা আমি বন্ধামীজনীক কেতিয়াবা কেতিয়াবা কলেজ থাকে বা স্কুল থাকে তেনেকুৱা যেতিয়া ৰবিবাৰ আহে, তেতিয়া আমি ভাবো যে আমি আজি চিনেমা চাব যাম। এখন নাটক তেতিয়া মোবাইল ফোনটোৰে আমি টিকট এটা কৰিব পাৰো হয়নে বাৰু?
হয়।
অ', ঠিক তেনেকে আমি
ৱাহ!
কওকচোন।
কোৱা, তুমি কোৱা।
ঠিক তেনেকে আমি এটা মানে হঠাৎ চাব যাব পাৰোঁ। কেতিয়াবা এনেকুৱা হৈ যায় যে, আমি যাই পাওঁ যাই পোৱালৈকে টিকেট খতমেই হৈ যায় নেকি? বা কিবা হয় যায় নেকি? তেনেকুৱা চিন্তা নহয় জানো, সেইবোৰ চিন্তাৰ পৰা দূৰ কৰিবৰ কাৰণে আমি ঘৰতে আগতে আমি এতিয়া আজি ম। এখন নাটক চাব জাম তাৰ আগতে আমি টিকেটটো বুক মানে বুক কৰি থব পাৰো।
নিজে টিকেটটো কাটি থব পাৰোঁ ঠিক তেনেকৈ সেইবোৰ ক্ষেত্ৰত হয় সেইবোৰ ক্ষেত্ৰত বহুত আমাৰ মানে বহুতেই প্ৰয়োজনীয় হয়তো কেতিয়াবা আমি আমাৰ। যেনেকে এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰটো আমি এ লৈ ফুৰা মানো লগত হয় নাই।
ত' তেনেকে আমি মোবাইলতে ফটোখন ৰাখো ত' ৰাখো কেতিয়াবা ক'ৰবাত। ক'লে সেই ফোনটোৰ পৰাই কেতিয়াবা বি লাগে হ'ল সেই ফোনটোৰ পৰাই দেখাই দিব পাৰোঁ সেইবোৰ এনিল। ৰতকৈ হয় নাই ' কেতিয়াবা। বহুত দূৰত গুচি গ'ল আমি ঘৰৰ পৰা আমি কেনেকে আমি মানে। এটা খবৰ ল'ম তো যেনেকৈ আমি ফোন পে ফোন ফোনৰ যোগে আমি চবোন কৰোঁ আৰু নহয় ন।
হয় হয় তুমি ঠিক কথা হয় তুমি ঠিক কথা কৈছা আৰু চাবাচোন কেনেকুৱা হয় জানা। আমি ধৰি ললোৱা মোবাইল ফোনটো হয় নে আমি ভাল বেয়া আমি ধোত আমাৰ নিজৰ ওপৰত সেইটো হয় নে। আমি ধৰি লোৱা ভালদৰে ব ব্যৱহাৰ কৰিলে ভাল বেয়াকৈ ব্যৱহাৰ কৰিলে বেয়া যেনেকে। তেনেকুৱা ধৰণৰ। এইটো পাইছে বু আজিকালি মোবাইলত হোৱাটছআপ হওক ফেচবুক সকলোৱে ব্যৱহাৰ কৰে হয়নে। তাৰ মাজত তুমি চাবা আজিকালি ফেচবুকত কিছুমানে। ফেচবুকৰ দ্বাৰাও কিন্তু এখন ঘৰ এখন উপাৰ্জনৰ মাধ্ম কৰি তুলিছে হয় ন ফেচবুকৰ সত। তেনেকুৱা সেইবিলাকে ভালদৰে চলাই আছে ত' সেনেকুৱাকে। ঘৰখনন চলাই আছে আচলতে মই সেইটো হ আৰু কেনেকুৱা হয় জানা নে নাই। আমি ধৰি লোৱা ঘৰতে বহি ধৰি কেনেকুৱা এ আগতে চাবাচোন চিঠি আছিল তুমি নহয় ন। লগ বন্ধুক কিবা ক'ব লাগে আগৰ দিনত আৰু আমাৰ ককাহাতত চিঠিৰ ব্যৱহাৰ আছিল। কিন্তু আজিকালি তুমি এনেকুৱা, হয় আমি ফোনতে ফোনটো কৰি আমি মে সুধিব পাৰো। খবৰ খবৰ লব পাৰো বা কি কৰি আছে, খবৰ খিনি গোটেইখিনি জৰুৰী কথা আমি সুধিব পাৰো। আৰু কেনেকুৱা পুৰৰ বহুত ধৰি লাও। কোনো দিনে বহুত বছৰৰ মূৰত কিছুমান আমি আত্মীয়। মানুহ হওক বা প্ৰিয় বান্ধৱী, প্ৰিয় বন্ধুক লগ পাওঁ মানে আমি একপি ফ। তুলি পেলাই আমি সাঁচি ৰাখিব পাৰো সেইটো কিন্তু মোবাইল ফোনেৰে সুবিধা আচলতে নে কি কোৱা?
হয় হয় ঠিক, কি কৈছে।
আৰু তাৰে মাজত কেনেকুৱা হয় জানা বহুত তাৰমানে মোবাইল ফোনৰ পৰা বহুতো অপকাৰী। আছে আচলতে চাবলৈ গ'লে। এইটো অত্যাধুনিক মোবাইল টো ব্যৱহাৰ কৰি হয়নে আমি সময়বোৰো কিন্তু আমি নষ্ট।
নষ্ট কৰি দিয়ো, হয় হয় ঠিকেই কৈছে।
তেনেকৈ ধৰিলে পঢ়া শুনাত মনোযোগ কমি যায়, চকুৰ মূৰ এইবিলাক চ। ক, কুৰ বিষায় মূৰ বিষায় হয়নে আৰু আজিকালি তুমি চাবা। আগতে আমাৰ আইক আগতে আমাৰ আইতাহঁতে শালত কাপোৰ লগাইছিল কিন্তু চশমা কৰি ধান কৰা নাছিল। কিন্তু তুমি আজিকালি চাবা সৰু ল'ৰা - ছোৱালী সকলে তাৰমানে কি হল। চশমা পৰিধান কৰিব লগা হয়, সেইটো কিন্তু এই মোবাইলৰ ফলতে হৈছে। সেইটো কিন্তু এই মোবাইলৰ ফলতে হৈ যায়।
হয়।
হয়, হয়নে?
হয় হয়, ঠিকেই কৈছে আপুনি।
আৰু আৰু তুমি চাবা আজিকালি কি হয় এই বহুতো এপ আছে হয়নে মিছ হওক ফ্লিপ। ভাত হওক, এমে এমেজন হওঁক। সেইবোৰত তুমি চাবা, কিছুমান নিবনুৱা ল'ৰা ঘৰতে আছে, দুখীয়া ঘৰৰ ল'ৰা হ'য় নে। তেওঁলোকে তাতে ডেলিভাৰী কাম কৰিও কিন্তু ঘৰখন পোহ ভাল চলাই আছে, সেইটো আচলতে মোবাইলৰ কৰাই সুবিধা হৈছে নে কি কোৱা।
হয় হয়, ঠিকেই কৈছে।
তেনেকুৱা ধৰণৰ আচলতে ভালদৰে ব্যৱহাৰ কৰিলে ভাল, মই ভাবো আৰু, বেয়াকৈ পাৰি সেইটো নিজৰ ওপৰত বেয়া। এই ধৰি লৈ চাবাচোন, তুমি এই মূৰৰ, মূৰৰ আৰু টোপৰি কেনেকৈ বেয়া প্ৰভাৱ পেলাই, হয়নে? সামাজিক মাধ্ম কে সামাজিক মাধ্য়ম আচলতে মোবাইল ফোনৰ পৰা কেনেকুৱা হয়, আমি যে এই গেম খেলে যে ধৰি লোৱা অনলাইন গেম খেলে মোবাইলত, তুমি চাবাচোন, হয়নে। আজিকালি, অনলাইন গেম খেলে ল'ৰা ছোৱালী, সৰু, সৰু ল'ৰা ছোৱালী বিলাকে, সেইবোৰ আচলতে সিহঁতত মাথাত একদম বেয়া প্ৰভাৱ পৰে, হয় নে নহয়।
হয় হয়, মানে নে নেচাৰ নিচিনা হৈ যায়।
সৰু, সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে নিচা নিচিনা হৈ যায়, তাহাঁতে এৰিব নোৱাৰে মোবাইল। মানে এতিয়া ভাত খাওঁতেও মোবাইল লাগিব, খা শুওঁতেও মোবাইল লাগিব, নহ'লে নাখায়। নহ'লে নুশুোৱে, আৰু কেতিয়াবা ক'ব কি মোক মোবাইল চাব দিলেহে মই পঢ়িম। ত তেনেকুৱা আজিকালি ল'ৰা ছোৱালী বিলাকে জদো জদ কৰে ন। তেনেকে সেই মাক কিছুমান কিছুমান সৰু ভুলৰ কাৰণে
আৰু কি হয় জানা আচলতে মই ভাবো অলপ অভিভাৱক ব গুৰুত্ব দিব লাগে, হয়নে ল'ৰাটোৱে মোবাইলত অনলাইন ক্লাছ কৰি আছে, কিন্তু অনলাইন ক্লাছ কৰি পেলাই তাইক সি কি কৰি আছে, অনলাইন ক্লাছ কৰি আছে নে, কিবা গেম চাইছে নে কিবা বেলেগ চাই আছে, তেনেকুৱা ধৰণৰ আচলতে আমিও অলপ গুৰুত্ব দিব লাগে, মই সেইটো ভাবো। আৰু কেনেকুৱা হয় জানা, আজিকালি ল'ৰা ছোৱালী চাবা যোন তুমি হাত কেইটা দিলে তুমি মোবাইল নোহোৱাকৈ তেওঁলোকে ভাত নাখায় হয় নে মোবাইলতো দিলেহে ভাত খায়, আমি ধৰি লোৱা এখন বাহিৰত ফুৰিব গৈছো, এখন ভাল ৰেষ্টুৰেন্টত খাবলৈ সোমালো ৰেষ্টুৰেণ্ট এখন খাব খোমাইছো, কিন্তু তাত চাবছো লৰা ছোৱালী বিকে ৰবা ৰবা নাখাবা আকৌ ফটো তুলি লওঁ হয়নে। সেইটো কিন্তু মোবাইলৰে সুবিধা, সেনেকুৱা হ ধৰণৰ আচলতে কেনেকুৱা মই হ'ব, কোৱা।
আৰু কিছুমান মা দেউতাক এনেকুৱা থাকে যে ল'ৰা ছোৱালী প পৰীক্ষাৰ ৰিজাল্ট ভাল হ'লেই, অ', শুনি আছো।
হয় আচলতে মই ভাবো আমাৰ উপকাৰীও আছে, অপকাৰও আছে, আচলতে মোবাইল ফোনৰ পৰা তেনেকুৱা। আৰু তুমি চাবা আজিকালি এপতে চব বস্তু অৰ্ডাৰ কৰি দো, আমি মোবাইলটোৰে আমি সকলো বস্তু অৰ্ডাৰ কৰি ল'ব পাৰো হয়নে, তাৰ ফলত কি হৈছে আমি দোকান বজাৰ নোযোৱা হৈছো, আমি যেন এলহুলোৱা হৈ পৰিছো। তুমি চাবাচোন এলেসুৱা হোৱাৰ দৰে হৈ পৰিছো, আৰু আমি যদি বজাৰত আমি কিনিবলৈ যাওঁ, আমি ভালৰ ভালো আমি বাচি আনিব পাৰো হয়নে, কিন্তু এপত অলপ বেয়া আহিলেও আমি ৰাখ খি থৈ দিব লগা হয়। এই কিছুমান দুখীয়া পৰিয়াল চাবাচোন, তুমি খেতি বাতি কৰি কৃষকসকলে ফুটপাথত গধূলি হ'লে দোকান দিয়ে মানে শাক পাচলিৰ দোকান দিয়ে, সিহঁতৰ কেনেকৈনো বিক্ৰি হ'ব, যদি আমি যদি নাযাওঁ কিনিবলৈ হয় নে আমি যদি অনলাইনতে আমি যদি কিনো সিহঁতে ঘৰখন কেনেকৈ চলাব, নে কি কোৱা?
হয় হয় ঠিকেই কৈছে।
শুনিছা?
শুনিছোঁ।
হয় আচলতে সেইকাৰণে ময়ো ভাবো কি জানা? হে আমি আচলতে মোবাইল ফোন সঠিক আৰু সীমিত ব্যৱহাৰ কৰিব লাগে। প্ৰয়োজনতকৈ মোবাইল ফোন বেছি ব্যৱহাৰ কৰিব নালাগে মই ভাবো। আৰু অযথ সময় নষ্ট কৰিব নালাগে, মোবাইল ফোন আমাৰ যি আমাৰ মো মোবাইল ফোনে আমাৰ জীৱন সহজ কৰি তোলে। কিন্তু আচলতে কেনেকুৱা জানানে? আমি বহুত নজনা কথা কিন্তু এটা কথা তুমি চাবা আগতে মাহঁতে আমাৰ ইমান কথা নাজানিছিল কিন্তু মোবাইল ফোনটোৰ আজিকালি যে মোবাইল ফোনটোৰ পৰা বহুত কথা শিকিছে কিন্তু হয় নে? মাহঁতে বহুতখিনি জানে বাহিৰাত নিউজ কিছুমানো চাব পাৰে হয় নে নহয়? তেনেকুৱা ধৰ আচলতে আগবাঢ়িও গৈছে মানুহবিলাক কিন্তু হয় নে
কৈছে হয় কিন্তু কিন্তু কিছুমান মাক-দেউতাকে ল'ৰা-ছোৱালী পৰীক্ষাৰ ৰিছ জাল্ট ভাল হ'লে মোবাইল এটা কিনি দিওঁ বুলি কয়, কিনি দিয়ে কিন্তু সেই মোবাইলটো কিনি দিয়াৰ পিছত ল'ৰা- ল'ৰাজন বা ছোৱালীটো অ মানে এনেকুৱা মানে ব্ৰেইনত মানে এনেকুৱা প্ৰভাৱ পৰে যে মোবাইলৰ অবিহনে থাকিব নোৱাৰা হৈ যায় সেই এ কিছুমান মাক-দেউতাকৰ এটা সৰু ভুলৰ কাৰণে ল'ৰা-ছোৱালীৰ জীৱনটো বৰবাদ হৈ যায়।
হয় হয় তুমি ঠিক কথাই কৈছা, পিছে আজি তোমাৰ লগত কথা পা তি ভাল মোৰ বহুতে ভাল লাগিল তোমাৰ পৰা নজনা কথা কিছুমান শিকিলো, আজিলৈ এৰিছ তো বাৰু হা ধন্যবাদ আৰু পিছত কেতিয়াবা কল কৰিম, ঠিক আছে দিয়া।